অ কি কৰি আছা বহুত দিন ভালদৰে কথা হোৱা নাই
অ মই ভালে আছো তুমি কোৱা কি খবৰ বিশ্ববিদ্যালয়ৰ কাৰণে বহুত ব্যস্ত হৈ আছিলা নেকি তুমি
হয় অ' এইটো ষান্মাসিকত কাম বেছি হৈ গ'ল এচাইনমেণ্ট পঢ়া চব মিলি বহুত মানে উম মানসিক চাপ কিন্তু এতিয়া ছুটি আহিছে বুলি অলপ ভাল লাগিছে মই ভাবিছো ছুটীটো অলপ মজা কৰি কটাম।
উম হয় নেকি? মই গমেই পোৱা নাছিলো, মই ময়ো ছুটিৰ বাবে ৰখি আছিলো, তুমি কি ভাবিছা? কি কৰিবা?
মই ভাবিছো প্ৰথমে অ, দুই দিন ঘৰতে ৰেষ্ট লম। পুৰা বছৰ পঢ়া আৰু কামত এতিয়া বৰ ক্লান্তি লাগিছে। তাৰ পিছত মই পৰিয়ালৰ লগত অলপ ঘুৰিবলৈ যাম বুলি ভাবিছো। মামাই কৈছিল এ শ্বিলং বা কাজিৰঙা অ যাব পাৰে।
পাৰে। উম ৱাহ ৱাহ মানে ভালে ভাবিছা। শ্বিলং গলে মজা লাগিব, তুমি আগতে শ্বিলং গৈ পাইছানে?
নাই অ এতিয়ালৈকে যোৱা হোৱাই নাই। বহুত মানে মই দেখিছো চবে কয় জেগাটো বহুত সুন্দৰ, ঠাণ্ডা হাৱা, পাহাৰ আৰু তোমাৰ বজাৰ ঘূৰি ফুৰিব পৰা যায়। মই বেছি মানে, কি ক'ম বহুত মানে ভাবি আছো খানা খোৱা আৰু ফটো তুলিবলৈ তাতে মানে বহুত ভাল লাগিব।
তুমি আৰু তোমাৰ ফটো, কিন্তু ভালেই হয় দিয়া। মই ছুটিত বেছি দূৰ যাব নোৱাৰিম চাগে, সেনেকুৱাই লাগিছে।
কিয়?
কিয় কিবা কাম আছে নেকি তোমাৰ? এই কাম থাকে দিয়া অলপ ফেমিলি মানে পৰিয়ালৰ কাম আছে। আৰু বাকী কিবা অলপ পঢ়া শুনাৰো কাম আছিল, তেনেহ'লে। মানে মই ভাবিছো ঘৰতে থাকি অলপ মানে জিৰণি ল'ম, আৰু বন্ধুবিলাকৰ লগত এনে ওচৰতে ঘূৰি ফুৰি থাকিম আৰু সিমান দূৰলৈ যোৱা নহ'ব।
এইটো ভালেই বাৰু, চব সময়ত বাহিৰ যাব লাগিব বুলি নহয় ঘৰত থাকি আৰু নিজৰ বাবে সময় ল'বও দৰকাৰ মই ভাবিছো ছুটিটো অলপ আম, চিনেমা চাম অলপ। পঢ়িম।
পঢ়িম আৰু ৰান্ধা শিকিবলৈ চেষ্টা কৰিম। তুমি ৰান্ধা শিকিবা? কি এনেকুৱা শিকিবা? মোকো কোৱাচোন?
হয়তো কিবা উম মিঠা বস্তু বনাব শিকিম। নহলে আজিকালি ইণ্টাৰনেটত দেখিছো বহুত সহজ মানে অ ৰান্ধা শিকিব যায়।
খোৱা যায় যদি ভাল হয় তোমাকো খুৱাম। অ ঠিক আছে মইতো একদম উৎসাহিত হৈ আছো। কিন্তু এই ছুটিৰ মাজত তুমি পঢ়া কৰিবা জানো?
অলপ কৰিব লাগিব। ছুটি বুলি পূৰা পঢ়া এৰি দিব নোৱাৰোঁ, তোমাৰ অম প্ৰৱেশিকা পৰীক্ষাৰ বাবে অলপ প্ৰস্তুতি কৰিব লাগিব। কিন্তু পুৰা দিন পঢ়িম বুলিও নহয়।
হয়।
মই ৰাতিপুৱা অলপ পঢ়িম, তাৰপিছত আজৰি সময় পালে অলপ চাওঁ যি ভাল লাগে তাকে কৰিম আৰু।
উম সেইটো ভাল ভাবিছা। অলপ মধ্যয়ম ভাৱে মানুহ আগ বাঢ়ি যাব লাগে ময়ো ভাবিছোঁ, ছুটিৰ মাজত অলপ পঢ়িম বুলি কিন্তু মানে পিছলৈ সেই দিগদাৰী হৈ যায় ন একদম নপঢ়িলে কিন্তু- ' মই জানো মই প্ৰত্যেকবাৰ সেই একে ভাবোঁ যে পঢ়িম বুলি, কিন্তু মানে পঢ়া নহয়, আৰু তাৰপিছত বিশ্ববিদ্যালয় খুলি যায় আকৌ তাৰপিছত একে, একে অৱস্থা তাৰপিছত আকৌ দিগদাৰী হৈ যায়, ইচ্ছা নাযায় অও ছুটীৰ মাজত এনেকৈ পৰি থাকিব।
সেইটোতো হয়েই আৰু মই ভাবিছো এইবাৰ ছুটিত আমাৰ স্কুলৰ বন্ধু বিলাকৰ লগত একদিন লগ কৰাতটো ভাল হ'ব বহুত দিন দেখা নাই চবেই নিজ নিজ কামত ব্যস্ত হৈ গ'লে। একতাম
উম হয় অ এইটো ভাল হব চবে একেলগে হলে মজা লাগিব কথা পাতি খোৱা ধোৱা কৰি মানে সময় একেলগে সম মানে একেলগে থাকি ভাল লাগিব কিন্তু চাওঁ কোনে কেতিয়া কেনেকৈ সময় মিলাব পাৰে চবৰে নিজৰ নিজৰ কাম থাকে সেইটো এটা কথা।
হয় আৰু পুৰা বিদ্যালয়ৰ স্মৃতি বিলাক কথা পাতি মজা লাগিব এতিয়া চবেই দূৰে হৈ গ'ল নহয় ছুটিত অলপ বন্ধুবিলাকৰ লগত সম অতিবাহিত কৰিব পালে মন বহুত কিবা।
উম মইও সেয়ে ভাবো তুমি আৰু কিবা মানে বজাৰ চজাৰ যাবা নে কিবা কিনিবা বুলি ভাবিছা নেকি?
অলপ কৰিম চাগে দেই যদি বাহিৰত যাওঁ তেতিয়া কিবা কাপোৰ চাম আৰু সকলোৰে কাৰণ কিবা গিফ কিনিম চাগে কিন্তু বেছি খৰচ কৰিব মন নাই। তুমি?
মই সিমান মানে নিকিনো চাগে মানে মই বজাৰ যাই বস্তু চাই ভাল লাগে সেইখিনিত তাতে আনন্দ লৈ মই আৰু বজাৰৰ পৰা ঘূৰি আহো মই ইমান পইচা খেদাব মানে বৰ্তমান সেনেকে ভাবা নাই। কিন্তু যদি কিবা সেনেকুৱা কম দামত অলপ কিবা দেখোঁ ধৰি লোৱা পাঁচশ টকাৰ বস্তুটো দুইশ মানত দি আছে বা সেনেকুৱা তেতিয়াহ'লে আৰু কিনি লৈ থৈ দিওঁ আৰু কাম আহে ন কেতিয়াবা কিছুমান সেনেকুৱা বস্তু।
হুহু। মই বুজিছো তোমাৰ কথাতটো মানে চবে এনেকে ভাবে কেতিয়াবা কেতিয়াবা এনেকুৱা হয় ন দামী বস্তুবোৰ মানে কম দামত দি থাকে দোকান বোৰত তেতিয়া আৰু মানে চবে নিকিনি কেনেকে থাকিব পাৰিব আৰু
আৰু
পিছে মই চুটিত আহ মোবাইল চাগে বেছি ব্যৱহাৰ নকৰিম মানে সেইটো মই আহ চেষ্টা কৰিম যাতে মই মোৰ দৈনন্দিন জীৱনত অলপ আহ ফোন ব্য্ৱহাৰ পোৱা তো কম। কৰি দিও মানে নিজৰ কাৰণেও ভাল হয় তোমাৰ অকল ফোনত লাগি থকাাতটো আজিকালি মানে বহুতৰে বেয়া অভ্যাস হৈ গৈছে সেইকাৰণে মই এইবাৰ কিন্তু অলপ উম। কমোৱাত
তুমি কথাটো ভালে ভাবিছ। আৰু মানে সফল হোৱা যাতে তুমি মইতো মই চাগে চেষ্টা নকৰিম এইবাৰ কাৰণ প্ৰত্যেকবাৰ মই চেষ্টা কৰো। যে অ এইবাৰ মই মোবাইল ফোনটো নচলাওঁ বা মই মানে ভালকে সেই আৰু ছুটি মানে বেলেগ জাগাত থাকি মানুহৰ লগত থাকি কথা পাতি ভালকে কটাম বুলি কিন্তু যাই থৈহে একে অৱস্থা মই ফোন মোবাইল ফোনৰ লগত লাগি থাকোঁ আৰু সেনেকে দিনবোৰ গুচি যায় আৰু মই মই এইবাৰ ভাবা নাই আৰু।
অতচা
আচছা আচ্ছা মানে হয়ো বাৰু কেতিয়াবা মানে সদায় সদায় আমি চেষ্টা কৰি যদি এনেকুৱা হৈ যায় মানে বেয়াও লাগে বাৰু কিন্তু তেতিয়াও বাৰু চাওচোন এতিয়া মইও কিমান বা পাৰো। নাই নাই তুমি সফল হোৱাৰ কাৰণে মই মানে প্ৰাৰ্থনা কৰিম।
হু হু অ ঠিক আছে বাৰু অ পিছে ছুটি মানে অ কেৱল ঘুৰা ফুৰা হোৱাাটো ভাল নহয় আৰু নিজক আৰাম দিবা তুমিও মইও দিম অহ। সময় অতিবাহিত কৰিব লাগে আৰু মনটো সতেজ কৰিব তেতিয়া মই এতিয়া চুটিৰ বাবে মানে বহুত মানে উৎসাহিত।
উম উম এই ছুটি একমাহ পুৰা দিব ন উৎসাহিত বাৰু থাকিমেই একমাহ চাব গলে বহুত সময় টাইপ সময় যেন লাগে কিন্তু যেতিয়া ছুটি সময়বোৰ গুচি যায় তেতিয়া লাগে যে একমাহ সিমানো সময় মানে ডাঙৰ সময় নহয় বেছি সময় নহয়।
উম ঠিকে কৈছা মানে চাওঁতে চাওঁতে মানে কেতিয়া বন্ধ খতম হৈ যাব আকৌ সেই একেই ৰুটিন আমি একেদৰে কাম কৰিব লাগিব সদায় কাম পঢ়া অ কিবা হয় আৰু বাৰু যি হওক মানে ছুটিটো যাতে আমি নিজৰ সকলো সময় ভালদৰে কটাব পাৰো নিজৰ কাৰণে যাতে কিবা ভাল কৰিব পাৰো কিবা ভাল শিকিব পাৰো।
শিকিব পাৰো এই ঘূৰা ফুৰা মাজতো।
তাকেই আৰু মানে ভাবি আছোঁ।
উম হম মইতো সেই মানে লগৰ লগত সেই যোনটো লগ কৰিম বুলি ভাবিছা ন সেইটোত তাতে আৰু মই ভাবি মই ছুটিটো খেদাম চাগে যে অ আমি লগ কৰিম লগ কৰিম বুলি কেতিয়াবা লগ হয় সেইটো মই নাজানো। কিন্তু সেইটো বস্তু ভাবি ফালে মনটো ভাল লাগি থাকিব আৰু গোটেই একমাহ সময়তটো।
সেই টো হয় পিছে বাৰু, মই ফটো কিবা কিবি তুলিম আহ ফুৰিব গলে তোমাক পঠাম দেই।
উম উম পঠাবা পঠাবা।
ঠিক আছে দিয়া মই অলপ পঢ়িব লৈছো তুমিও পঢ়া।
অ হ'ব দিয়া দিয়া হ'ব।
অহ দিয়া।